হেল্ল' কি কৰিছ?
সেয়া পুৰা দৰা পিটাত বৰষুণ তাতে সেই আমাৰ ইয়াত পানী বাঢ়িছে নদীত তাকে চাবলৈ আহিছো
অঁ বহুত সোত বাঢ়িছে নেকি? আমাৰ আমাৰ নাই নাই এতিয়া বাৰু
আহ
হৈছিল বাৰু অলপ এতিয়া নাই
আমাৰ ফালে গৰা খনীয়া আছে।
অ বহুত অনিষ্ট কৰে নহয় হয়।
অ। ন অসমৰ মানে গৰা খহনীয়াই কেৱল মাটি নষ্ট নকৰে ন, -
অ
উম বহুত পৰিয়ালৰ মানে ঘৰ দুৱাৰ কঢ়িয়াই নি ভাঙি নিয়ে মানে তোৰ ইয়াত আমাৰ ভয় লগা আছে গোটেই ঘৰ চৰ উতুৱাই নিছে গছ গছনি ভাঙি মা মঠাৰি ভাঙি গোটেই কাবা গৰু ছাগলী উটি গৈছে মানুহ বাৰু বাচিছে মানুহখিনি বাৰু যেনে যেনে বাচিলে গোটেই ঘৰ চৰত ভাঙি এদাই কৰি পেলালে গোটেইখন।
অ প্ৰতি বছৰে বানপানী তেনেকুৱা কৰে। কৃষি পা ধৰি লৈ সম্পত্তি চববোৰ ক্ষতি কৰি দিয়ে মানে অকমান সচেতন হ'ব লাগে আও মানুহৰ আজিকালি।
সেইটোৱেটো সেইটোইটো এতিয়া মানে ত গৰাখননীয়া তোৰ মানে হৈছে আমাৰ এ অসমৰ মানে বহুতটা ডাঙৰ সমস্যা ন। উম সমস্যা সেইটো মানেটো চব চৰকাৰে মানে এটা হেৰি লগ লাগে আও কিন্তু চৰকাৰে নো কি কৰিব চৰকাৰেটো প্ৰতি বছৰে কৰিয়ে থাকে চৰকাৰো দুখ দি লাভ নাই ন, চকাৰে যাক কাম দিয়াতো মানে সিহঁতিহে সেই কামবোৰ পুংফাং কৰি থৈ দিয়ে।
অ অ মানে পইচাটো খাই পেলাই থৈ দিয়ে যে।
উম তাৰ পৰা এতিয়া এই তাৰ তাৰ ফলত কি হৈছে এতিয়া বহুত লোকে এতিয়া নিজৰ নিজৰ ঘৰৰ মাটি গৰু ছাগলী গাড়ী বাই এইবোৰ গোটেই সম্পত্তি চব হেৰুৱাই যায় মানে চব হেৰুৱাইছে।
অ। মানে বানপানীটো হেৰি কৰিব হ'লে আমি কমাবলে হলে মানে গছ ৰুব লাগে বেছিকে। নদী সংৰক্ষণ কৰিব লাগিব।
উম।
এতিয়াও মানে বানপানী অহাৰ আগত আগতীয়াকে সতৰ্ক হৈ থাকিব লাগে তে এতিয়া যদি মানি চলে অকমান মানে আও, বানপানী সাৰ মানে মানুহে গম পায় ন। সতৰ্ক হৈ থাকিলে নিজৰ কাৰণেই মানে ভাল আৰু অলপ।
উম। সেইটো মানে এতিয়া ধৰি লওক, বানপানীটো মানে তোৰ প্ৰতি বছৰে মানে বহুত ক্ষতি কৰি দিছে। গম পাইছা নাই? এতিয়া মানে বহুত ক্ষতি কৰি দিছে এতিয়া তোৰ মানে কি কৰি এতিয়াতো চৰকাৰক দুখ দি লাভ নাই ন, এইটো চৰকাৰেতো পইচা পাতি দিয়ে বনাইছে কিন্তু যোন ঠিকা লয় মাথা দি সেইটো মাথাৰি চৰকাৰে মানে পইচা দিছিলেতো বনাবলে বহুত ডাঙৰকে
অ।
তাতো গছ চছ টো মানে ৰুবলে দিছিলে, তাৰ পৰা কি কৰি এতিয়া যোনটোৱে ঠিকা লৈছিলে সেইটোৱে কি হ'ল মানে মাথাইটো বনাইছে ডাঙৰকে মানে কি হ'ল মাথাইৰ পাতো অকল অকল মাটি খোবা ওঠালতো নহ'ব ন গোটেই মাটিটো মানে উঠালে বনালে ভালকে বনালে কিন্তু তোৰ মানে কি হ'ল মজবুত নহ'লে মানে।
অ।
ডাঙৰ হল এতিয়া কি হ'ল এতিয়া পানী বাঢ়িলে বৰষুন দিচে এতিয়া পোৰা মাথাউৰি টো ভাঙি গৈছে তাকে আমি চব চাবলে আহিছো।
অ। তাকেইেতো এতিয়া মানে মানুহে যদি গছবোৰ ৰুই পেলাই পৰিৱেশ মানে সুৰক্ষ আশা কৰিলেহেঁতেন গছবোৰ নাকাটি পেলাই তেতিয়া মানে এনেকুৱা দুৰ্যোগৰ সময়ত ইজনে সিজনে সহায় কৰিলেহেতেন তেতিয়া বহুত মানে আমান হ'লেও মানে ৰক্ষা পৰিলে নান বানপানীৰ পৰা।
উম্।
নাযায় ন আজিকালি মানুহ বিনা স্বার্থত কলো
নাযায় এতিয়া তোৰ ধৰি ল গছ এতিয়া কাৰোবা খৈ নাইকিয়া হল মাথাইলৈ আহিলে মাথাইৰ গছজোপা দেখিলে গছৰ ডালবোৰ কাটি পেলালে তোৰ কিছুমানে গোটেই গছজোপা গুইতে কাটি মনে মনে লৈ গুচি যায় ৰাতি তাৰ পৰাা সেইবোৰ গৈ পেলাই খৰি খাইগে এতিয়া এতিয়া এতিয়া সেইখিনি মানুহে এতিয়া নিজে পাইছে ফল এতিয়া গছবো এ গছবোৰ এতিয়া যিমান পাৰে মাথাই ৰুব লাগে কাৰণ মাাইটো গছ ৰুলে মছবো হৈ থাকে মানে মাথাইটো এতিয়া এতিয়া এতিয়া আৰু গছবোৰ কাটি লৈ যায় এতিয়া কত মছবোত হব এতিয়া সিহঁতে সিহতৰ ঘৰ অনিষ্ট কৰিছে ঠিক নাই আমাৰো ভয় লাগে। ছে আমাৰ ঘৰ ফালে নাহিলে হয় আৰু
তাকেই তো পাই নিজৰ লোকৰো মানে অনিষ্ট হৈছে আৰু এতিয়া
উম তাকে অলপ মানে সতৰ্ক মানে হৈ থাকিব লাগিব সজাগতটো হৈ আছো বা আমি
উম অলপ বস্তু পাতিবোৰ মানে হেৰি কৰি থবা আৰু ভালকে
উম নাই আমিতো এইটো খবৰ পা আমি টো সেইটো গোটেই খবৰ পাই মেলি মানে চব বস্তু সামৰি মানে তোৰ পৰা থৈ দিয়া আছে তিঙত এতিয়া পানী আহিলেও কথা নাই আমি মানুহ চেফ থাকিম যদি পানীটো আহি যায় এইফালে আৰু ঘৰ চৰ ভাঙি চিঙি ঘৰতো ভাঙিব নোৱাৰে বাৰু ঘৰটো আমাৰ চাংঘৰ ন। এনে গৰু চৌ চব চেফটিত চেফটিত থৈ দিয়া আছে।
তাকেটো
তাকে জেচিপি চেচিপি আহিছে তাকে এতিয়া মাথাইত এইটো এতিয়া বলডাৰ পেলাব হ'বলা হলেও মানে এতিয়া পানী আহি আছে ন টো কমিলে কামটো কৰিব পাৰিব
অ তাকেতো মানে গাৱৰ সকলোৱে মিলি জুলি কিবা এটা কৰি লে অকমান হেই ঠিক হ'ব
উম মানে তোৰ ত্ৰিশ ত্ৰিশ চল্লিশ জন মান মানুহ তোৰ মানুহৰ ঘৰৰ গোটেই ভাং ভাঙি উটুৱাই লৈ গুচি গ'ল
আচ্ছা
মানে কি হ'ল এ বষুণটো মানে তোৰ দিনত দিয়া হলে কথা নাছিলে এতিয়া গধূলি দিলে ন গধূলি মানুহে বস্তু নোৱাৰিলেতো সেইকাৰণে মানুহকেইটা পলালে আৰু বাকি এতিয়া যিমান যিমান বস্তু আছিলে চব এদাই
অ এতিয়াতো বহুত বস্তু টো অনিষ্ট হৈ গ'ল এতিয়া সে চৰকাৰে দিয়ে দিয়ে এনে নিদিয়ে আৰু ঘৰ দুৱাৰটো চব চাগে উটি গ'ল
এতিয়া চৰকাৰেনো কি দিব সেইটো এতিয়া ধৰ সিহতৰ নিজৰ ভুল ন এতিয়া এতিয়া ধৰি লও যেতিয়া তোৰ মাথাইটো বনাইছিলে এতিয়া গাৱৰ মানুহে হেৰি কৰিব লাগিছিলে এতিয়া গাঁৱ মানুহ জোন মানে গাঁৱ মানুহগেটা ঠিকা লৈছিলে মানে তেই বেগ ঘোষ খালে ন
এতিয়া চৰকাৰেনো কি দিব চৰকাৰেতো পইচা দিছিলে বনাবলৈ ধুনীয়াকে
উম সেইকাৰণে মানে ওলাই যাব লাগে গাঁৱৰ সকলোৱে মিলি জুলি
সেইটোৱে এতিয়া গ মাথা দাং মাথা মাথাৰিতো ডাঙৰ এতিয়া গছবোৰ যেতিয়া থাকিব থাকিলে হে সোপা মানুহে এতিয়া কাটিয়ে পেলাই
অহ কাটিব আৰু কাটি পেলাই বেছি দিব আও সেইটো জহতেতো এতিয়া বেছি হৈ গৈছে ন বানপানীৰ সমস্যা
উম
মাটি খহাই নিছে আৰু হ'ব আৰু দে
তাকে এতিয়া অকল আমাৰ আমাৰ ইয়াতে বুলিয়ে নহয় এইটো এইটো এইটো অকল আমাৰ এইটো কি বুলি কয় নাহৰ লগুন টোৰ সেইফালৰ চাইডতো গোটেই পানীয়ে উটুৱাই নিছে ন
অ দেখিছো নিউজত পাই আছো বাৰু
এতিয়া আমাৰ এইটো এইটো এতিয়া আমাৰ ইয়াত পানী বাঢ়িছিলেটো চিমেট চাপৰ এখন দলং ভাঙি গৈছে এইটো ট্ৰেইনৰ দলং
অ
মানে এইটো এতিয়া কি হৈছে এ পানীটো পানী পানীতো বহুত হৈছে ন তাতে গছ গছনি নাই যে তাকে
নাই অ
তাৰ ফলতে গৰা খহনীয়া হৈছে
গছ গছনি মানে আৰু কাটি কাটি আৰু আদাই কৰি দিলে চব চাহ অকণ নাই মানে এতিয়া সেইটো জহতে মানে অক্সিজেনৰ পৰিমানটো কমি গৈছে ন কিমান গৰম হৈছে এতিয়া
উম গছ পুলি সেইকাৰণে তই তইও ঘৰতে ৰোপণ কৰি থবি মইও ৰোপন কৰি আছো বাৰু গছ পুলি
অ কৰিম কৰিছো বাৰু অলপ দিনৰ আগত পাইছিলো যে গছ পুলি
অ মানে যি গছে নাপাওঁ ত বাৰীতো এনেও কিছুমান গছ পুলি থাকে ন সেইবোৰ এনে কাটি পেলোৱাত কে হাবি কটা সেইটোক সেইটো সেইটোক খানে নি পেলাই তই বেলেগৰ ৰুই থৈ দিলেই হ'ল অলপতো চেফটি দিব।
তাকে কি হ'বগে আৰু
উম ইয়াত আকৌ তোৰ বানপানীয়ে মাথাউৰি চা এই ঘৰ চৰ ভাঙি নিছে ইয়াত কেইটামান মানুহ আছে তোৰ ইয়াত জাল লৈ পেলাই মাছ ধৰি আছে
অ
এনেকুৱা মানুহ থাকে নে বাৰু
তাকো সিহঁতৰ ঘৰচৰ মানে গোটেই মানে এইটো লৈ গ'ল উটোৱাই কিন্তু সিহঁতে মাছটো ধৰিবলৈ এৰা নাই
থাকেই আৰু তেনেকুৱা কিছুমান
উম সেইটো মানে মাছৰ লোভটো এৰা নাই
উম নিলে এতিয়ানো কি কৰিব নিয়া বস্তুটো নাপায় ন উটুৱাই নি ক'ত পোৱালেগে ঠিকেই নাই
উম আমাৰ মানে অসমতো বানপানী সমস্যাটো মানে খতম নহ'বই নেকি আমি ক্লাছ ছিক্সৰ পৰা থাকোঁতেই মানে আৰে আমি ক্লাছ ছিক্সৰ পৰা থাকো তোনে মানে আমি সেইটো কথা শুনি আছো মানে বানপানী
অ অ তাকেতো শুনিয়ে আছো আৰু তেতিয়াৰ পা কি কৰিবা ঠিকেই নহয়
উম
সকলোৱে মিলি এইবোৰহে গছ চছ ৰুব লাগে মিলি জোলি কিবা কিবি কৰিব লাগে তে তেতিয়াহে অলপ মানি ৰক্ষা হলহেঁতেন সমস্যা পৰা
চব একেই আজিকালি কোনো গছ পুলি ৰুবলে মনেই নকৰে তো আজিকালিতো নি প্ৰজন্ম গছ পুলি নৰুোৱে আগতে আমাৰ ককা আইতা থাকোতে এইবোৰ য'ত ত'ত গছ পুলি ৰুৱে এতিয়া আমাৰ নিউ প্ৰজন্ম চব কাটি মেলি আদায় কৰিলে
উম উ নকবা আৰু
উম
ব লাগে বুলি বুজিয়েইে নাপায় মানে এইব
উম
এতিয়া বহুত বেয়া সমস্যা হবলৈ লৈছে দেখোন
তাকে অসমত এইটো এতিয়া মানে এইটো মানে এইটো বানপানীৰ সমস্যাটো অসমত নকৰে কমিব যেন লাগিয়ে আছে মানে চৰকাৰে ঠিকেই কৰে বা কিনো এতিয়া পানীতো কোনোতো মানে নোৱাই ন পানীটো মানে বন্ধ কৰি ৰাখিব নোৱাৰে তো হ'ব
অ